হেল্ল' নমস্কাৰ।
কি কৰি আছা?
তোমাৰ এনেই ওলাই আহছিলোঁ মানে এফালে।
অ মই বোলো মাতটোতো শু শুয়ে আছা নেকি, টোপনিয়ে গ'লা নেকি?
নাই নাই মই তোমাৰ মানে ছবি এখন আঁকি আছিলো মানে। মানুহ এঘৰলে আহিছিলোঁ। সিহঁতৰ ঘৰত মানে তুমে ৱাল পেইণ্টিং এখন আঁকিবলগীয়া আছিলে। তাৰপিছত মাৰ সেই অৰ্ডাৰ দিছিলে। আঁকি আছিলো অ দুই তিনি জন মানে ভাগৰ লাগিছে কাৰণে অকণ বহি লৈছিলোঁ মানে বহোঁতে তোমাৰ ফোনটো আহিল যে।
আচ্ছা আচ্ছা বাকী বিজি আছা নেকি বৰ্তমান কথাত?
এম অ প পাৰিবা পাৰিবা বিজি নাই অকা মানে আৰু অকমানে আছে আৰু এই তোমাৰ এই ম- মৌৰা চৰা এটা আঁকি আছিলো মানে।
আচ্ছা আচ্ছা বুজিছো সেইটো এনে তোমাৰ কেতিয়ালৈকে শেষ হব চাগে।
এ বেছি নাই আৰু তোমাৰ অকমান কাম আছে তলৰ সেই- মানে ঠেংতটো ভৰি এটা অকমান আঁকিব আছে।
অ অ।
আকি পেলাই এ নালাগে তোমাৰ দহ পোন্ধৰ মিনিট এটা লাগিব। আঁকি আছো মোৰ তোমাৰ হেৰি। লগত এটা লৈ আহিছো তাক লগাই দিছো মানে তোমাৰ আঁকিবলে
মানে কাৰ কথা কৈছা মই চিনি পাম নেকি?
লগতে বিক্ৰম পোৱালি বুলি নামৰ এটা লৰা এটা লৈ আহিছো।
অ আচ্ছা মই নামটো শুনিছো মানে তাৰ ল'ৰাটোৰ মই চিনি পাইছো নেকি। অলপমান কিন্তু তাৰ অলপ কিন্তু তাৰ একুৰেট নহয় দেই মই যি দেখিছোঁ। আগতে তাৰ হেৰিবিলাক পেইণ্টিংবিলাক অলপমান মানে বস্তুটো অলপমান মিচ থাকে।
মিছ থাকে আৰু সেইট- টো সেইটো কাৰণে মানে তাক মই হেৰি বাকী খিনি আঁকিব দিয়া নাই তোমাৰ মানে মই গোটাই বডিটোটো আঁকি দিছো। তাক মানে ঠেং দুটা মানে অকমান আঁকিব দিছো আৰু মানে অকনমান অকাই আছে তাক কালাৰটো কৰিব দিছো ন ট্টেইনিং নিং দি আছোঁ অ পাছত তাকে ধৰ ৱাল পেইণ্টিং ডাঙৰ ডাঙৰ হলে ধৰক সুবিধা হ'ব দিয়াচোন তাক
অ ঠিকে আছে ঠিকে আছে অকলেনো কিমান কৰিবা।
সেইটোৱে সেইটোৱে এইটো মই তোমাৰ পাৰ্ট টাইম হে কৰি আছো।
অ অ।
তোমাৰ সে টাইমে নাপাওঁ নহয় মো। চাৰি পাঁচখন মান স্কুল আছে শিকাব যাওঁতে টাইম লাগিছে আকৌ টিউচনো লগাই থৈ দিয়া আছে যে দুটা তিনটা।
আৰ্টৰ টিউশ্যন।
আৰ্টৰো আকৌ তোমাৰ অলপ পঢ়াও মানে ইংলিছ টিউচন।
বা তুমি মানুহতো বহুত হেৰি দেই এক্টিভ কিন্তু চাৰিওফালে কৰি থাকিব পাৰা কাম বাপৰে।
এ সময় নাপাওঁ এয়া দছটা বাৰটালেকে মানে দছটা এঘাৰটালেকে মানে ঘৰত সোমোৱাই নহয় মানে আ।
অ তাকেই বোল-
কি কবা আৰু এতিয়া বয়সো হৈ গৈছে যে।
অহ সেইটোৱে অলপ বয়সৰ সৈতে অলপমান নিজে বুজি পাব লাগিবই বাৰু।
সেইটোৱে আৰু।
মোৰনো কেতিয়া মাথাত সোমাই এইবিলাক বস্তু তাকে।
হেৰি তুমি এতিয়া কি পঢ়ি আছিলা তোমাৰো হেৰি বি এ কমপ্লিট হল বুলি মই হেৰি যোৱা বছ- ছৰে শুনিছিলোঁ।
অহ বি এ কমপ্লিট হ'ল মই এতিয়া বৰ্তমান এম বি এ কৰি আছিলোঁ।
এম বি আচ্ছা, উম বাকী কিবা এ ইণ্টাৰভিউ দি আছা নেকি?
ইণ্টাৰভিউ মানে নাই মই এতিয়া বৰ্তমান ঘৰত নাই মই এতিয়া বেংগলৰত আছিলোঁ। এলায়েন্স ইউনিভাৰ্ছিটি পৰা অহ এলায়েন্স ইউনিভাৰ্চিটিৰ পৰা মই মানে এম বি এটো কৰি আছো। ত তাৰ লগতে ইয়াতে ইণ্টাৰ্ণশ্বিপ জবো কৰি আছিলোঁ ত ইয়াতে মোৰ ডেৰ বছৰ হৈ গ'ল আৰু অলম'ষ্ট ছেভেন এইট মান্থছমান আছে আৰু মানে এনেই দুই বছৰৰ হয়। অলপমান এক্সটেণ্ড হৈছে, এইবাৰ ত অলপমান আৰু আঠ মাহ সাত মাহমান লাগিব তাৰপিছত মই এম বি এ ডিগ্ৰীটো ফ্ৰী পাই ফ্ৰী সোৰ্মাম মানে।
আচ্ছা মই তুমি ঘৰত আছা বুলি ভাবিছিলো মানে মই তোমাৰ দুই এদিনত তোমালোকৰ ঘৰলৈ যাম বুলিয়ে ভাবি আছিলো মানে।
অহ।
তোমালোকৰ চাইদৰ ঘৰখনে মানে মোক মাতিছিলে মানে এই তোমাৰ ৱাল পেইণ্টিং এখন আছিল জাত মহাবীৰ। মই ভাবিছিলো গ'লে মানে তহৰ তোমাৰ সোমাই আহিম বুলি।
অ মই বাৰু এতিয়া বৰ্তমান নাই মই গৈছিলো। ঘৰে বিছ পচ দিন মান হ'ল।
উম উম চাৰদ মানুহ ঘ চিনি পাবা চাগে ভাইজান বুলি ক'লে?
ভাইজান ন পাওঁ পাওঁ আমাৰ ঘৰ কাষৰে হয়। আচ নাম ত্ৰিলং হাজৰিকা নহয় জানো?
তিলক হাজৰিকা নেকি আমাৰ এইফালে তোমাৰ ভাইজান বুলিয়ে মাতে। এ হেৰিত ডিফেন্সত যে চাকৰি কৰে ডিফেন্সত চাকৰি কৰে পুলিচত। অহ।
আমাক নিজৰে হয় মানে তেওঁলোক।
নিজৰে অ তোমাৰ সেই যোৱা পোৰহি অ যোৱা পৰহি নে কালি মই তোমাৰ সে- এপালি যাওতে তেখেতক মানে লগ পাইছিলো মানে এ- তোমালোকে যে এই পিছফালে যে জখ সিখন যে অ পথাৰ আছে যে।
অ অ।
তেখেত মানে ৰখি আছিলে এদখত।
অহ।
তেতিয়া মানে ক'লে মানে তুমি পেইণ্টিং এখন কৰি দিব পাৰিবা নেকি এইফালে ধৰা আহিলে ধৰ আমাৰ ঘৰতে সোমাই যাবা। ক মানে তোমাৰ সেই মই পানীৰ দাম এটাও দিবও আছিলে তেখেতৰ ঘৰত।
অ আচ্ছা পানী দামটো দিলা।
দিলো দিলো তাৰপিছত সে কওতে তেতিয়া ক'লে আৰু পেইণ্টিং এটা কৰি দিব লাগিছিলে আৰু কিমান মান বাজ- হব মই কলোঁ আপুনি ধৰ চিনাকি মানুহ ইমানটা নালাগে।
ধৰ মই এনেই লও পাচ হেজাৰমান অলপ ডাঙৰকে কৰিলে।
তাৰপিছত
আপোন আপোনন আপোনাৰ পৰা কিনো লম। তিনি হেজাৰ মান বা চাৰে তিনি হেজাৰ মান দিব।
কৰি দিম। তেখেতে মানে তোমাৰ হেৰি তেখেতে মানে তোমাৰ হ- এ মানে এ তোমাৰ এ বহুত মানে হেৰিত আছো যে পেইন চেইন বিলাক এই নাকত সোমাই যায় মানে তোমা।
অ বুজিছো বুজিছো।
বাছঢাল তেখেতে মানে তোমাৰ সেই মে তাৰলগত তোমাৰ হেৰি পুটিন কৰা আছে যে।
অ অ।
তেখেতৰ মানে তোমাৰ সেই লৰাটো মানে বহুত মানে চখ আছিলে মানে তোমাৰ মানে তেখেতৰ লৰাটো মানে ধৰ তোমাৰ সেই বোৱাৰীকৰ ছবিখন ধৰ ৱালত অকাটো।
বোৱাৰীকৰ ছবি।
উম। তেখেতৰ মানে সেই ছবিখন মানে তাত ধৰ ৱাল পেইণ্টিং কৰিলে বোৱাৰীকৰ মানে তেখেতৰ লৰাটো।
আকি দিব লাগে বোলে, সেইটোৱে মই ক'লো হৈ যাব পাৰোতে ইমান টেনচন লব নালাগে। মইনো আঁকি দিব পাৰে আপোনাৰ কলো।
ঠিকে আছে মই তেওঁলোকৰ ঘৰলে আগতে গৈছো বাৰু আমাৰ নিজৰ হৈ ন যাই পাইছো, যাই থকা হয় সেনেকে। এবাৰ গ'লে দেখা পাম তোমাৰ পেইণ্টিংটো তেন্তে কি বনাইছা ন?
অ, পায় পাবো পাৰা। মই তোমাৰ সেই বেছিদিন নালাগে মই কৈছো এও তোমাৰ দিনটোতো মই ছুটিয়ে নাপাও তেনেকা বহুত কাম থাকে আৰ্ট স্কুলো থাকে। সন্ধিয়া-সন্ধিয়া যাম ভাত কেইটাও আপোনালোকৰ ঘৰতে খাম বোলো চবেই। খনো আকি থৈ আহিম বোলো আৰু।
ঠিক আছে মইও ঘৰতে যাম বেছি দিন নাই ইয়াতে মাজতে মোৰ মানে ইয়াত তেতিয়া ছামাৰ ব্ৰেকৰ হেৰি হোৱাৰ পিছত মানে আমাৰ মেইন কেছ মানে বেংগলৰতো গৰমটো মানে এতিয়া নহয় আৰু দুদিনমান পিছত পৰে তো আগষ্টত পৰে যে বেছিকে গৰমটো ত' আমাৰ আগষ্টৰ টাইমত মানে বন্ধ আকৌ দিব ত' মই আগষ্ট পিছত চাগে যাব পাৰোঁ।
হাঁহিবা ধৰ তেতিয়া ধৰ সুবিধা হ'ব মই সেইফালে গ'লেও তোমাকো লগ পাম ধৰ
অ, তাকে-তাকে বুজিছোঁ। এনেও যিমান যি নোকোৱা ইয়াতে মই এতিয়া পঢ়াৰ কাৰণেহে আছো এতিয়া মই নহলেতো ঘৰৰ সমান কতনো এনেকে ইমান ফূৰ্তি লাগিব আৰু তাতে ইমান ধুনীয়া নিৰা নিস্তব্ধ জেগা।
সেইটোৱে অ,
দি কিমান ভাল লাগে ইয়াতে একা চাৰিওফালে গাড়ী-চাড়ী একদম হৰণ মাৰিব কিবা কৰিব হুলস্থুল। বহুত অশান্তি মানে বুজিছানে থাকিবলৈও অশান্তি। আৰু মোৰ মানে ফ্লেটটো য'ত আছে তাকে তলতে হাইৱে। গাড়ীয়েকে গৈয়ে থাকেতো বৰ আৱাজ কৰে।
আচ্ছা মই বাৰু তে বৰ্তমান এতিয়া আৱাজ শুনা নাই তোমাৰ
এতিয়া বৰ্তমান মই মানে সেই লগৰ এজনৰ ঘৰত আছিলোঁ সেইকাৰণে। তেওঁ মানে নিজৰ ঘৰ আছে ইয়াতে ত' নিজৰ ঘৰ টো অলপ ভাল হ'বইে জানে আৰু হেৰি সেইটো কাৰণে।
বাকি কিবা ইণ্টাৰভিউ দিম বুলি ভাবি আছা নেকি?
ইণ্টাৰভিউ বৰ্তমানটো নাই বাৰু মানে মই এই এম বি এটোক হেৰি কৰিলোঁ মোৰ মানে প্লেচমেণ্টটো লাগি আছে। তো মই চাগে জব এটা পাম এম বি এটো থাকিব মোৰ মানে আৰু মানে এক বছৰ ভিতৰত মোৰ হ'ব লাগে এটা জব। ত' চাও কি হয় জবটো হ'লে চাগে তেওঁ চেনচেক্সত বা নিফতি ফিফ্টি এনেকে কোনোবা এটা মানে হেৰি গ্ল ৱেল ইনডেক্সৰ কোম্পানী এটাত মানে নামতো আহিব লাগে মোৰ আই গেছ মই যিমানটো দেখ তো হ'লে মই চাগে জাৰ্মানী নহ'লে বা ফ্ৰান্সত মানে প্লেচমেণ্ট পাম। ত' তেতিয়া তালেকে যোৱা হ'ব চাগে তাতে যোৱা হ'ব চাগে।
ভালে তুমি তুমি ধৰ ঘৰতো ধৰ কিবা এটা বিজনেচ কৰি থৈ গলে ধৰ তোমাৰ দুই ফালপা পইচাই
অ, হ' অ, নহয় মই ভাবিছো চাওঁ যদি মই মানে জেগাতোত থাকি অলপ ভাল পাওঁ জাৰ্মানী হওঁক বা ফ্ৰান্স য'তেই লাগে মানে প্লেছমেণ্টটো ত' লাহেকে দুদিন মান পিছত মা দে উতা হঁতকো লাহেকে লৈ আহিম বুলি ভাবিছোঁ।
অ, ভালে ভাবিছা। লৈ গ'লে ধৰক সুবিধা হ'ব তাতে চোৱা- চিতা কৰি থাকিব পাৰিবা তুমি হয় নে নহয়?
অকলেওনো মা-দেউতাহঁতে তাতে কিমান থাকিব অলপ হেৰি হিচাপতে ত' আহিব আমাৰ ঘৰততো থাকিবই ঘৰতটোতো নিজৰ থাকিবই তাতে আমি ইয়াত পৰা কেতিয়াবা যাব হ'লেও যাব পাৰিম ফুৰিব হয় চাগে গলে ভাবিছোঁ এইটো কি হয় নাজানো এতিয়া বৰ্তমান প্লেচমেণ্টো হোৱা নাই প্লেচমেণ্টো হ'লে গম পাম আৰু কি কৰা যায়।
আচ্ছা।
আশাটো কৰি আছোঁ কি হয় দেখা যাব এতিয়া।
আচ্ছা আচ্ছা ভালে ভাবিছা তো
পায় পাই যাবা বাৰু তে ইমান খিনি যেতিয়া কষ্ট কৰিছা কষ্টৰ ফলটো তোমাৰ পাবাই কষ্ট ফল সদায় মি ঠাই
তাকে কষ্ট কষ্ট হয় বাৰু বহুত কষ্ট হয় দে বাপৰে
নিজৰ কৰ্মাই মিঠা
মানে মেইন কেচ দিনটো কলেজত থাকিব লাগে ইউনিভাৰ্চিটিত থাকিব লাগে ন ত' মই দিনটো ইউনিভাৰ্চিটিত থাকোঁ তাৰপিছত মই আবেলি আহোঁতে চাৰে পাঁচটা ছটা কমেও মানে মিনিমাম সিমানটো দেৰি হয়ে ঘৰ আহোতে ত ফ্লেট আহি পেলাই ডেচ আকৌ পাৰ্চনেল ফ্লেট হয় ন ত' বনোৱা চনোৱা সেনে একো নাই নি নিজেই বনাব লাগে অলপ বনাই মেলি তাৰপিছত কিবা এটা খাই বৈ আকৌ মোৰ লগতে ইণ্টাৰ্ণশ্বিপৰ টাইম হৈ যায় ত' মোৰ ইণ্টাৰ্ণশ্বিপত আকৌ চাৰে সাতটাপা থাকে চাৰে সাতটাৰ পৰা চাৰে বাৰটালৈকে থাকে ৰাতি চাৰে বাৰটালৈকে তো মই চাৰে বাৰটাত খতম কৰি পেলাই আহোতে আকৌ ৰুম আহোতে এটাই বাজি যায় টো মই আহোতে ৰাতি ডিনাৰটো মানে বাহিৰতে কৰি আহো আৰু এ এ এটা আহি পায় আহি পাই এটাত শুই দিওঁ আৰু। শুই দি পেলাই আকৌ ৰাতিপুৱা পা মৰ্ণিং ইউনিভাৰ্চিটি সেয়াই আৰু সেইটোৱে চাইকেলত ঘূৰি থাকিব লাগে। আজি মই কিমান দিনৰ মূৰত ব্ৰেক লৈছোঁ কাৰণে আহিছোঁ। ফ্ৰেণ্ড এজনৰ তাত।
আচ্ছা, আচ্ছা তোমালোকৰ সেইফালে ধৰা আৰু কিবা ধৰ বেলেগ তেনেকা জবৰ ধৰা তুমি কেনেকা ধৰ কেনেকা কেনেকা জব বিলাক তুমি অলপ ক'ব পাৰিবা নেকি? ধৰা মই ধৰ তেনেকা যাম বুলি ভাৱিছিলোঁ।
অ, জব মানে তুমি এইটো চেক্টৰত জব বহুত আছে। তোমাৰ যদি হাই ভাল ডিগ্ৰীটো যদি যদি এখন ভাল ইউনিভাৰ্চিটিৰ পৰা হয়। তেন্তে হ'লে তুমি আই টি চেক্টৰতো পাব পাৰা, তোমাৰ টেলি মাৰ্কেটিঙটো হ'ব। বা নহ'লে বা তোমাৰ চবতকে ভাল দেই লজিষ্টিক্সত। বাই এইচ আৰ মেনেজমেণ্টত এই দুটা বস্তু মানে চবতকে ভাল। তুমি যদি লজিষ্টিকছ বা এইচ আৰ মেনেজেণ্টত যদি তোমাৰ কিবা কাৰণত জতটো লাগি গ'ল তোমাৰ মানে বহুত হেৰি মানে আৰামৰ চাকৰিটো ইমান ষ্ট্ৰেছো নাই আৰু তাৰও ওপৰে তুমি মানে ভাল চেলোৰী এটা পাই থাকিবা তোমাৰ, আমাৰ এতিয়া যোনজন চাৰ হেড হয় ন? যোনজন আমাৰ মানে মই য'ত য'ত ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ তাৰে এইচ আৰৰ যোনজন হেড হয় তেওঁৰ এতিয়া বৰ্ত বৰ্তমান চেলাৰী হৈ আছে টু পইণ্ট এইট লেকস। মানে যিটো মানে পাব্লিকলি দিয়ে। তাৰ ওপৰটো এডন চাৰ সেইবিলাকটো থাকিবই। তোমাৰ ও ইন্স বেনিফিটছ বা বোনাছ সেইবিলাকটো থাকিবই। এনে অলম'ষ্ট মানে এপ্ৰক্স ধৰি পাৰে যে তিনি লাখ মান সিহঁতৰ মান্থলি সোমায়ে যায়। চাব গ'লে ত' তিনি লাখ বুলি চাব গ'লে মান্থলি যদি আহে তেন্তেহ'লে থাৰ্টি ছিক্স এল পি। থাৰ্টি ছিক্স লাখ পাৰ ইয়াৰ। বহুত ডাঙৰ এটা এমাউণ্ট হ'য় গম পাইছে? সেইটোৱে। লজিষ্টিক্স ছাৰৰ যদি এইচ আৰ টো পাঠ পায়। এই দুটাত যদি হৈ যায় তেন্তেহ'লে তোৰ মানে লাইফ ছেট বুলি ক'ব পাৰা। মও তাকে লজিষ্টিক্সতে সোমাব মাথাটো মাৰি আছোঁ বৰ্ত মান। মানে ইমান কাম নাই ন' তুমি লজিষ্টিক্সত তোমাৰ তোমাৰ ট্ৰেন্সপৰ্টেশ্যনৰ বস্তুখিনি চাব লাগে বাচ ক'ত যায়, কি কৰে। তোমাৰ এইটো মেনেজ কৰি থাকিলে হৈ যায় ত' সেইটোত পাই গ'লে